হেল্ল'
উম কি কৰিছা?
আছোঁ এনেই
উম।
তুমি? হেল্ল' খবৰ খাতি ভালেই বাৰু
উম এতিয়া কিবা পঢ়ি আছা নে নে মোৰ ভালেই ভালে এ দিয়া।
উম কিবা পঢ়ি আছা না তুমি?
উম।
কি পঢ়ি আছা এতিয়া?
মই এইবাৰ বি এ
মানে এবাৰ ফাৰ্ষ্ট কলেজ যাবাহে মানে?
উম মানে এডমিশনটো বাৰু এতিয়ালৈ কৰা নাই।
ঠিকেই আছে। মই এইবাৰ ফাৰ্ষ্ট ফাৰ্ষ্ট চেম।
বি এ
উম উম।
উ উম ঘৰৰ খবৰ ভালে চাবৰে? ঘৰৰ
ঘৰত মোৰ মা দেউতা মই। তোমাৰ?
দা, মই, দেউতা, মা আৰু আইতা।
উ ঠিকেই আছে বাৰু এনে তুমি এনে কিবা বিজনেছ কৰাত হা এনেই ভাবিছা নেকি বাৰু বিজনেছ কৰিম বুলি?
বিজনেছটো কৰিম বুলি তেওঁলোকে ভাবিছিলো বাৰু কৰিম বুলি।
উম।
পাটনাৰশ্বিপ লাগিব নহয়?
কি কৈছা?
পাটনাৰশ্বিপ লাগিব নহয়।
লাগিব লাগিব বাৰু অকলে কৰিব পাৰি কিন্তু এনে তুমি কি বিজনেছ কৰিম বুলি ভাবিছ ইনে তোমৰ এনে লাইক নে
মই মানে এবাৰ ব্ৰইলাৰ ফাৰ্ম নহয় মই গাহৰি ফাৰ্ম শুনবলে বিচাৰিছো।
উম এনেই কেইটামান গাহৰি পোহা কোৱাচোন কেইটামান গাহৰি গাহৰি ভৰাম বুলি ভাবিছা?
গাহৰি গাহৰি তোমাৰ বিছটামান ভৰাই দিম নেকি ডাঙৰ বনাম ন।
উম উম।
তুমি যদি পাৰ্টনাৰশ্বিপ দিয়া হ'ব আৰু।
নহ'ব হ'ব আমি কৰিম বাৰু একেলগে কৰিম মানে তোমাৰ মোক এনে কথাটো বুজাই দিয়াচোন বাৰু মানে তোমাৰ গাহৰিটো ছিষ্টেমটো ধৰি লওক কেনেকে মানে কিমান মান দিনত ডাঙৰ হয় বাৰু বস্ তো একদম বেছিব পৰা মানে হয় আৰু
বেছিব পৰাটোৰ এক বছৰ মান হৈ যায়
অ একবছৰ তোমাৰ মানে ভালকে খোৱালে বোৱালে তোমাৰ মানে বেচিব পৰা হৈছে আৰু ন উম ঠিকে আছে বাৰু, আমি একেলগে কৰিম ন এম কিমান মান বাজেট ভৰিব লাগিব। বাৰু এনে।
বাজেটতটো বাৰুতো, বহুত ধৰিব লাগিব বাৰু। এতিয়া, তাতে ধুত বহুত লয় না গাহৰি পোৱালি বিলাক।
অ' পোৱালি, পোৱালি উম, পোৱালি হ'লেতো অলপ সৰু মানে, সেইটোয়ে সেইটো পোৱালি িলে ধ তোমাৰ কমতেই হ'ব চাগে ইমান বেছি দিব নালাগে আৰু।
কমতে নহয় অলপ দিব লাগিব বাৰু, এটা পোৱালিতে তোমাৰ অলপ কমছে ল'ব বহুত লব পইচা।
তেওঁ তোমাৰ, তেওঁ তোমাৰ, কিমান মান ল'ব? উম।
উম।
বাকী এনেই আৰু কিবা বেলেগ কিবা কৰিম বুলি ভছা নেকি?
নাই, নাই আৰু তুমি কৰিব বিচাৰিছা নেকি?
মই তাকে ভাবিছো
মইতো কব বিচৰা নাই বাৰু। অ কি ভাবিছা?
মই এনেই তোমাৰ ব্ৰইলাৰ ফাৰ্মখন খুলিম বুলি ভাবিছো। তাতে অ ধৰি লও
অহ '।
কোম্পানী বিলাকৰ আন্ধাৰত যে আজিকালি খুলিব পাৰি।
অ, অ তাত বাৰু বেছি খৰচ নাই বাৰু। সেইে আনি দিবতো দানা আনি দিব খালি তুমি আৰু পানী দিয়া এনে কৰি থাকিব লাগে সদায়। অ'।
বাকী তুমি এনেই খেলা- ধূলা কিবা কৰা নে নাই?
মই খেলা ধূলা মানে ৰাণিং কৰিবও গৈছো আৰু ৰুনিং যাওঁ, জিম, ডিম, জিম যাওঁ।
উম। এনেই তোমাৰ কি কেই বছৰ হ'ল জিম? মই দৌৰিব যাওঁ মাজে, মাজে।
মানে কেইবছৰ নহয় আৰু। মোৰ সাত, ছয় মান হৈছে।
উম। মাহ নে বছৰ?
মাহ ছয়মাহ মান।
ঠিকেই আছে বাৰু। মই মাজতে জিম লৈছিলো। এৰি দিলো বৰ কষ্ট এই টাইম নাপাও কৰিবলৈ এইবিলাক
কষ্ট নহয় বাৰু ইমান কষ্ট মানে কি আৰু তোমাৰ লগত কথা তুমি কৰিব পাৰিলে পাৰা তোমাক বডি লাগিলে বডি হৈ যায় তোমাৰ ওপৰত ডিপেণ্ড কৰে এইটো।
মানে কি তোমাৰ উম, মানে কি তোমাৰ ধৰি লও এতিয়া অকল জিমডাল টো হেৰি পৰত দাঙি থাকিলেতো নহ'ব অলপ দাইতটো ভালকে ৰাখিব লাগিবো টো।
আৰু প্ৰটিন খাব লাগিব। প্ৰটিন খাব লাগিব
উম, উম।
তিনি মাহততো কেইদিন ল'বই লাগে একচুৱেলি।
উম।
এনে ভাত-পানী হ'ল?
ভাত-পানী এতিয়া হোৱা নাই বাৰু ভাত-পানী
অ বনাই আছে চাগে ন?
অ তোমাৰ নেটৱৰ্কটো নাই হা, মোৰ হৈ আছে বাৰু ভাতটো।
আহ, অ।
চাহ-টা খালা?
অ চাহ খালো, এতিয়া চাহ-টা খালো, খালো, খালো, তুমি?
অ, অ, খালো বাৰু-বাৰু, মই ৰানিং কৰি আহি খাইছো।
উম ঠিকে আছে বাৰু।
উম।
কোৱা আৰু।
কিলোমিটাৰ দৌৰি আছা ডেইলী।
আমি? আমি তোমাৰ ছয় কিলোমিটাৰ যাওঁ।
উম তুমি মানে এ এনে তোমাৰ তুমি কি কিহত
হম কি?
কিহৰ ইণ্টাৰভিউ দিবা? এছ এছ চি, আৰ্মি
অগ্নিবীৰ এছ এছ চি। এছ এছ চি, অগ্নিবীৰ, ফৰেষ্টৰ, পুলিচ আসাম কামাণ্ডু।
চতে দিবা মানে
দিম চবতে দিব লাগিব, এটাত হ'লেও হ'ব পাৰে।
উমটো হয় বাৰু, চবতে
না কি কোৱা, চবতে দিব দি চাব লাগিব এবাৰ-এবাৰ।
উম।
নহবা, বয়স গলে আকৌ ক'ত চাকৰি
লগ কিনে খেলা-ধূলা কৰে ন কৰা নে কিবা-কিবি ক্ৰিকেট-চ্ৰিকেট, ফুটবল-চুটবল খেলা নাই?
ফুটবল খেলিছিলোঁ বাৰু এতিয়া নেখেলোঁ আৰু আমি ফুটবল, ক্ৰিকেটো খেলিছিলোঁ, ক্ৰিকেট আমি নেখেলোঁ এতিয়া। মানে, আমি মানে ভাল ফিল্ড নাই না আমাৰ ইয়াত।
উম।
আমি মানে পকা আলিতহে ধৰিব যাওঁ, পকা ৰাস্তাত।
আচ্ছা-আচ্ছা। তোমাকো মানে ফিল্ডত মানে তোমালোকে দৌৰিব নোৱাৰে ন, মানে ফিল্ডো নাই ডাঙৰ চাগে।
উম, উম, আৰু মানে নদী আছে না আমাৰ ইয়াত, নদীত মানে ডাঙৰ মানে পথাৰ আছে থাৰ্ড মানে, মানে ফিল্ড টাইপৰ না অলপ, তাতে খেলিছিলোঁ ক্ৰিকেট, ফুটবল। এতিয়া তাত খেতি কৰিছে আৰু ক'ত খেলিব পাৰিম তাত।
এনে বাৰু খেলা-ধূলা বাৰু হৈ থাকিব, এনে তুমি খেলা-ধূলা চোৱা নে নাই এনে ধৰি লও এতিয়া যেনেকে ফিফা হৈ আছে ৱৰ্ল্ড কাপ হৈ চে চোৱা নে নাই?
চাওঁ, চাওঁ, চাওঁ, চাওঁ, মই মানে হেৰি ফুটবল নাচাওঁ। ফুটবল নাচাওঁ মই বাৰু, মই মানে ক্ৰিকেটহে চাওঁ। আই পি এল চাওঁ, টু টুৱেন্টি মই বেছিকে এতিয়া আই পি এলৰ- মোৰ আৰ চি বি ডাইৰেক্ট কথা আৰ চি বি মোক ব- ভাল লাগে। ৰজত পাটিদাৰ, টিম দেৱীত বিৰাট কোহলি, চল্ট,
মই আকৌ-
ভাল লাগে। উম চি এছ কে মই চি এছ কে ভাল নাপাওঁ বাৰু, মই আৰ চি বি ভাল বেষ্ট।
মই আৰ চি বি মানে ভাল পাওঁ, মানে বিৰাট কোহলীৰ কাৰণে মই ভাল নাপাওঁ, বৰ বৰ কিবা কিবি কৰি থাকে সি
এই বিৰাত কোহলী ভাল আছেতো।
ভাল পায়, ভাল পায় বাৰু কিন্তু কি চবেই চবৰটো বেলেগ-বেলেগটো।
টিদাৰ
উম, এইবাৰতো পাঠিদাৰে আহি পুৰা একদম বেগ টু বেগ- চেম্পিয়ন লৈ গ'ল, কাপ লৈ গ'ল।
উম, এইটো। আমাৰো ভালে লাগে বাৰু
উম।
হাৰ্দিক পাণ্ডিয়া আছে, ভোমৰাহ আছে।
এ, এম আইৰ দলত আকৌ কি জানানে তোমাৰ চবেই মানে তোমাৰ এই মই, এম আই টীমটো এটাৰ কাৰণে বেয়া পাওঁ- তাত মানে পইচা বৰ হেৰি কৰে, পইচাটো খোৱাটো বৰ চিষ্টেমটো কৰে মানে। ভাল হওক বেয়া হওক প্লেয়াৰ মানে সিঁহতে পইচা দি এখোপা-এখোপা পইচা দি কিনি ল'ব, সিঁহতে মানে অপচনত- তুটো দিয়ে, সেইটো বাৰু লিমিট এটা আছে। কিন্তু ভিতৰে ভিতৰে আকৌ সিঁহতে বেছি পইচা দিয়েটো। সেইটো কাৰণে মানে-
সেইটোৱেতো, আজিকালি মানে পইচাৰে চব খেল।
চব পইচাৰে খেল, পইচা আজিকালি পইচা নহ'লে একো নহয় অ' বা।
উম, হয় বাৰু পইছা নহ'লে আজিকালি দিনত একো নাই। পিছে কিবা কিবি কৰা নেকি তুমি যব-চব?
এনেই মই যব- তেনেকে নকৰো বাৰু এনেই এতিয়া তোমাৰ এই এই অনলাইন কাম বিলাক প্ৰাইভাগে কৰো আৰু
অ, অ।
এনে আৰু তোমাৰ এই মাজতে তোমাৰ হেৰি, অনলাইনৰ তোমাৰ এই তোমাৰ ফৰ এভাৰ কোম্পেনী বুলি কয় এ- টা তোমাৰ ফৰ এভাৰ লিভিং। মানে তোমাৰ এই কছমেটিক তোমাৰ এই তুমি যে এই ফেচৱাছ চেচৱাছবিলাক লগোৱা যে বা তোমালোকে ক্ৰীম চ্ৰীম বিলাক লগোৱা
অ, অ।
সেইবিলাক মানে আমি মানে, অনলাইন, অনলাইন দিয়ে মানে আমি ধৰি লও বিজনেচ কৰো, আৰু ধৰি লও মাৰ্কে- টিংটো কৰো। তাৰে ধৰি আমাক পইচা দিয়ে আৰু তেনেকা।
অ, অ।
তাৰপিছত তোমাৰ কৰি আছিলো। তাৰপিছত- এই, এৰি দিলো আৰু বৰ দিগ, বহুত লাগি থাকিব লাগে মানে তোমাৰ।
মই কৰিছিলো মানে হেৰি, মই হেৰি কৰিছিলো কি কয় এনে এটা চিকিউৰিটি কৰিছিলো মানে আমাৰ ইয়াত আৰ্মি কেম আছে না তাত চিকৰটি কৰিছিলো। তাৰপাছত মই মানে চিকৰটি কৰিলো এক, ম, চাৰি মাহ মান কৰিলো বাৰু।
উম
পাছত মানে আমাৰ দাদা এজন আছে তাক সোমাই দিলো মই আৰু মই মানে এতিয়াতো মই পঢ়ি আছো না সময়তটো নিমিলে। আমাৰ দাদাকে সোমাই দিলো আৰু মই ম কৰিলো তাৰপাছত অ', তাক সোমাই দিলো দিয়া সেই ভালেই হ আৰু দা হ'ব দিয়া ন কালি কন্টেক কৰি আছো। অ',।